শুনিছা?
অ' শুনিছানে?
অ', শুনিছো দিয়া।
কি কৰিছা?
এই ভাত বনাই আছিলো মাৰ লগত অকমান।
অ', কি বনাইছা আজি?
আজি কণী তৰকাৰী বনাইছো।
উম।
বেঙেনা ফ্ৰাই কৰিছো আৰু।
কি কোৱা, কি কোৱা?
কিয় এতিয়া তুমি নক
অ', মই এইটোৱে কব ওলাইছিলো। কণী তৰকাৰী মই খাই আহিছো এইমাত্ৰ।
জানো এ মই।
ইমান মিলাই পেলাই কিয় বনাইছা তুমি?
তুমি কপি কৰিছা।
মই কপি কৰা নাই। গতিকে মোক কপি কৰিছা তুমি।
ময়ে খাম।
ইয়ে
অ'।
বাৰু দিয়া, তোমাৰ কথাটোকে মানিছো।
উম
বাকি ভাল আৰু ন চবৰে ঘৰৰ?
অ ভালেই। তোমালোকৰ ভাল?
অ।
অ'।
উম, গাটো বেয়া হৈ আছিলে বোলে গা ভাল পালা?
ভাল পালোঁ।
অ', অ'।
দেউতাই সন্ধিয়া কণী চ'প আনি দিলে যে, হেয়া খালোঁ ভাল হৈ গ'ল।
কি চ'প খালা?
কণী চ'প।
অ', এনেই কণী চ'পটো নোখোৱাটোৱে ভাল মই যিমান দূৰ জানো কাৰণ সেইবিলাকটো তেলত দুবায়েই বনাই।
তথাপিও সন্ধিয়া কিবা এটা খাব মন য যায় যে।
কিবা এটা খাব মন যায়, বাট কিন্তু এ কণী চপটোৰ সলনি তুমি ঘৰতে যদি কণী এটা ওহাই খোৱা, বেটাৰ মানে ভাল হ'ব আৰু।
উম, বুজিছোঁ, বুজ
উম, জানাই নহয় আৰু।
জানো, জানো। জানিলেও মানে মনটো বঢ়াব নোৱাৰোঁ যে সে কাৰণে খাওঁ।
উম ত মনটোক মানে নিয়ন্ত্ৰণ কৰাটো ভাল আৰু। আমি মন টোক নিয়ন্ত্ৰণ, মানুহ হিচাপে আমা আটাইতকৈ উত্তম কি কম এইটো মানে আটাইতকৈ উত্তম মানে এইটোক কাৰ্য্য আৰু। যিজনে নিজৰ মনটোক কন মানে নিয়জনে মানে মানে প্ৰকৃত মানে সেই তেম
মানৱ তুল্ল আৰু।
কব পাৰা তেনেকুৱা কিছুমান প্ৰকৃত মানুহৰ যোগ্য আৰু।
জোনে পাৰে।
অ এনেও
তেনেকুৱাই চাবলে গ'লে।
বহুত কম মানুহে আছে তেনেকুৱা। এ মান ছয় তাৰিখে যাম, ছপত প্ৰত্যেকে মানুহভপত মানে চবৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে আৰু কিছুমানে, কিছুমান ক্ষেত্ৰত কন মানে নিয়ন্ত্ৰণ তেনেকুৱা আৰু। কথাটো
অ', কি বা!
মোৰ ছাগলী পোৱালী কেইটা দেউতাই মানে এয়া হেৰী গছপাত পান পাৰি থৈছিলে, খাব যদি কোনোবা আলহী‌ আহিলে দিব বুলি, বা নিজেও খাব বুলি। টেবোলৰ ওপৰত উঠি পেলাই জাপ
উম সিহঁতে আলহী হৈ গ'ল আৰু।
উম, সিহঁতে আলহী আৰু
উম
বিদি
এ ছাগলী থাকিলে কিছুমান বস্তু ঘৰত ৰাখিব নোৱাৰি।
উম
আমাৰ বৰ্তাহঁতৰ ছাগলীকেইজনীও আহি আমাৰ ফুল চুল, শাক চাক খাই থাকেহি। সেয়ে, সৰু হওক ডাঙৰ হওক মানে মুখকে মানে
এনী টাইমচ চুবাৱেই থাকে বস্তু, উম
অ' বাকি এ আজি কি কি কৰিলা দিনচৰ্যটো কোৱাচোন?
ফেক মানে কিনো কৰিলো একো কৰা নাই দেই তেনেকুৱা বিশেষ, ঘৰৰ কাম খিনিয়ে কৰিলো আৰু তাৰপিছত মোবাইল চবাইল চোৱা, আ ৱেব চিৰিজ চোৱা সেইবিলাকে কৰিলো বাকি একো কৰা নাই।
অ ' উয়েব। চিৰিজ কি ৱেব চিৰিজ চাই আছা অ মই এই।
চুলতান।
অ' মোৰ তেনেকুৱা একো নাই মানে মই উম মোবাইলটো ৱেব চিৰিজ। চলে মই ৰাতিহে চাওঁ মানে। আৰু। দিনত মই ইমান নাচাও তেনেকুৱা। উম চোৱা নাই বাৰু মই চিনেমা, কিন্তু চিনেমা এখন চাবলে মন গৈ আছে। কি কৈছা।
উম পাৰি।
উম
এ নতুন উম, অসমীয়া চিনেমা এখন লাগিছে বোলে, চিনেমা হলত, চুপা চুপ
অহ চুপা চুপি অহ।
গৈছা নেকি চবলে কাৰণে?
নাই নাই চাবলৈ যোৱা নাই এখন।
এইখনৰ বোলে আগৰ খণ্ড এটাও আছিলে চাইছিলা নেকি তুমি?
আগৰ খণ্ড এটা মানে, আগৰ মানে মই হেৰিটো চাইছিলো আহ আগতে মানে সেই এই ৱেব ছিৰিজ এখন ইউটিউবতে মানে
উম উম সেইখন চাইছিলে আৰু সেইখনৰে মানে। হেৰি পিছৰ খিনি দেখুৱাই বুলি কয় নহয়।
অ' এইখনৰ পিছৰ খিনি লাগে এ চিনেমা কাৰত তেওঁলোকে বনালে। ভালে লাগিব চাগে। মানে এ
অ' সেইদিনাখন লগৰ এজনি চাব গৈছিলে তাই কৈছে। ভাল লাগিছে বুলি চাই গোটেইখিনি আছে মানে দুখ আছে সুখ কু আছে যমুনি
অ' এইটো ভাই নিচিনা মানে
উম
ময় কিন্তু বিদুৰ ভায় খনেই অসমীয়া মানে চিনেমা মানে উত্তম মানে জমনি চিনেমা এখন পালোঁ আৰু বিদুৰ ভাই খনেই। সেইখন কিন্তু বহুত ভাল লাগে দেই।
অ' সেইখন ভাল লাগিছিলে মইও গৈছিলো চাব। উম ভাল লাগিছিল দে চাই মানে মই অসমীয়া চিনেমা ইমান বিশেষ নাচাওৱে হয়। ত' মানে কিন্তু সেইখন তথাপিও মানে ভাল লাগিল মানে।
অ' ভাল লাগে। ভাল লাগে কিছুমান চিনেমা ভাল লাগে।
উম।
বাকী তুমি আৰু কেনেধৰণৰ চিনেমা চাই ভাল পোৱা?
অ' বলিউডৰ চিনেমাবিলাক চাই ভাল পাওঁ। পাওঁ। আৰু টলিউডৰো ভাল লাগে। বিশেষকে মানে ৰলি উদৰ চিনেমা বিলাকত কাহিনী বিলাক ভাল দেখায়। কিবা এটা শিক্ষাও দিয়ে মানে সেই চিনেমা পৰা মানে মানুহক মানে মানুহ হ'বলৈ শিকাই ভাল হ'বলৈ শিকায়।
অ'।
হবলৈ শিকায় বিশেষকে টলিউডৰ খিনি কিন্তু মানে আগতে বলিউডৰ চিনেমা বিলাক ভাল আছিল কিন্তু আজিকালি মানে সেয়াই আগৰ নিচিনা মানে কাহিনী বিলাক একেই কাহিনী বিলাক বহুত কঁপি কঁপি কৰিয়ে বনোৱা হৈছে যিমান বিলাক দেখিছো আৰু নতুন বিলাক। তাৰ ভিতৰতে কিছুমান আছে কিন্তু বহুত ভাল ভাল। বাহুবলি সেইবিলাক। সিহঁতে বনাইছে ন নিজে ভাল লাগে যেনিবা
বাহুবলী মই চিনেমা হলত চাইছিলোঁ ভাল লাগিল দেই প্ৰথম বাহুবলীখন কিন্তু মই ঘৰতে চাইছিলো লেপটপত চাইছিলো তাৰ পিছত বাহুবলী দুই নম্বৰ খন মই। হে চিনেমাত অ' চিনেমা হলত চাইছো জাগীৰোডত
উম -উম
তেনেকুৱা বহুত দিন হ'ল বাৰু হলত মই চিনেমা চোৱা নাই বাও
অ'
চাব পাৰি একেলগে চুপা চুপিখন লগৰবিলাকৰ লগত লগ কৰি পেলাই উম
কিন্তু আজিকালি সকলোৰে সময়বিলাক নিমিলে নহয়।
অ 'তাকে যদি এজন ফ্ৰী হয় আকৌ এজন নহয় ন সেইকাৰণে
সেইটোৱে সকলোবোৰ ব্যস্ত গতিকে মানে চিনেমা চোৱা বুলি কলে আহ ঘৰতে।
এ দেওবাৰটোতে পাৰি আও চবে
অ দেওবাৰটোত পাৰি দেওবাৰে
অ' হলত যদি চাবলৈ যাও তেনেকে উম সেইটোও হয় চবেই সেইদিনাখনে ফ্ৰী হয় সেইদিনাখনে চাব যায় আৰু।
উম।
বাকী মা খবৰ খাতি।
খবৰ খালে অলপ বিষ বিষটো থাকে
অ ভৰিখনৰ বিষটো আছিল নহয়
বিষ থাকে কঁকালৰ বিষ এইবিলাক থাকে।
উম! অ উম! অ আছে আৰু এতিয়া
উম এতিয়া ভাত হৈছে নে নাই,
উম ভাত হৈছে আৰু এতিয়া খাবলৈ মাতিব আৰু বাঢ়িছে চাগে। কি?
বাকী ভন্টিহঁতৰ খবৰ ভাল
উম মন্দিৰতৰ খবৰ ভালেই আহিছিলে মাজতে আহি গল উম উম! সিহঁতৰ ভালনে
বাকি ভালে অ ভন তোৰো ভালেই যেনিবা তাই পঢ়ি আছে তাইও পৰীক্ষা আহৰি পালেহি নহয়।
উম!
নাই নাই ই একজাম এটা দিব যে যিয়েন মোৰ সেইটো কাৰণেহে পঢ়ি আছে।
দে ভালদৰে পঢ়িব দিয়া।
অ! বাৰু হ'ব দিয়া নহলে ঠিকে আছে উম! উম উম হ'ব দিয়া!
উ!